তুমি কিবা
অ' কোৱাচোন। নাই নাই, এনে আছিলো ৰ'বা! আৰু তুমি?
নাই এনে আছিলো। তুমি ব্যস্ত আছে নেকি? অ' ভালে। অ' মই মানে আজি সময়ৰ মূল্যৰ বিষয়ে কিছু আলোচনা কৰিব খুজিছিলো তোমাৰ লগত।
অ' নিশ্চয় ময়ো তাকে ভাবি আছিলো ৰ'বা!
অ'। অ' কি কয় সময় অ' শুনা হা? সময় মূল্য এটা অতি গুৰুত্বপূৰ্ণ বিষয়। মানুহ জীৱন সময় স্থান অতি উচ্চ। সময় এবাৰ গুচি গলে, পূৰণ ঘূৰি নাহে। জানানে?
অ' একেবাৰে ঠিকে কৈছা তুমি। ধন-সম্পত্তি হেৰুৱালে উপাৰ্জন কৰিব পাৰি, কিন্তু সময় এবাৰ নষ্ট হলে তাক পুনৰ ঘূৰাই আনিব নোৱাৰি। যেনেকৈ এতিয়া চাবা তুমি
সেইকাৰণে সময় অমূল্য সম্পদ বুলি কোৱা হয়। জীৱনৰ প্ৰতিটো সফলতা আৰু বিফলতা সঠিক সময়ৰ গম্ভী সম্পৰ্কে হৈছে সময়।
অলমান।
সেইকাৰণে সময় অমূল্য সম্পদ বুলি কোৱা হয়। জীৱনৰ প্ৰতিটো সফলতা আৰু বিফলতাই
মোৰ মতেটো যিসকল মানুহে সময়তে নিজৰ কাম সম্পূৰ্ণ কৰে। তেওঁলোকে অধিক অধিক সফল হয়। তেওঁলোকৰ জীৱনত শৃংখলা থাকে আৰু লক্ষ্যত উপনীত হ'ব পাৰে। যেনেকৈ- আমি কেতিয়াবা আমাক, বিদ্যালয়ত কেতিয়াবা আমাক কা- মটো কৰিব দিলে আমি কেতিয়াবা নকৰো, যেনেকৈ শিশু হ'ল নকৰে। তাৰ পিছ, তাৰ ফলত সিহঁতে বিদ্যালয়ত গৈ শিক্ষকৰ পৰা গালি শুনিব লাগে, মাৰ খাব লাগে। ঠিক তেনেদৰে, আমি সময় শব্দ ব্যৱহাৰ কৰি আমি নিজৰ কামবোৰ নিজে কৰা উচিত হয়নে বাৰু।
হয়, ঠিকেই কৈছা তুমি। যদি এজন ছাত্ৰ সময়তে অধ্যয়ন নকৰে, পৰীক্ষাৰ আগতে সততে সকলো পৰা শেষ কৰাটো অসম্ভৱ হৈ পৰে।
হয়, বহুত ছাত্ৰই ভাবি থাকে যে, এতিয়া সময় আছে, পিছত পঢ়িম, কিন্তু পিছত সময় কমি যায়, ঠিক তেনেদৰে চাবা যে বহুত শিশুৱে চাবা সময় আগত একো নপঢ়ে, এনে এনে খেলা-ধূলা কৰি টাইম খেদাই নে সময় খেদাই এটায়ে খেলা-ধূলা কৰি, গেম খেলি সময় খেদাই, মুভি চাই সময় খেদাই, সিহঁতে ভাবে যে আমি পৰীক্ষাৰ আগে-আগে আমি পঢ়ি সম্পূৰ্ণ কৰি ল'ম, কিন্তু সিহঁতে টাই সময়ত সম্পূৰ্ণ কৰিব নোৱাৰে সিহঁতে। বহুতো বিপদৰ সন্মুখীন হ'ব লগা হয়। তুমি এইবোৰ জানানে!
অ', ঠিকে কৈছা তুমি। আৰু বহুতে ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউব অথবা গেম খেলাত ঘণ্টাৰ পিছত ঘণ্টাই ক টাই দিয়ে, তেওঁলোকে বুজিয়ে নাপায় যে কিমান মূল্যবান সময় অপচয় হৈছে।
কিন্তু মই ভাবো যে কিন্তু মোবাইল ফোন সদায় বেয়া বুলি ক'ব নোৱাৰি।
নিশ্চয় নোৱাৰিব, মোবাইল যদি শিক্ষামূলক কামত ব্যৱহাৰ কৰা হয়। তেন্তে সেই সময় অ, বচাব পাৰি সমস্যা তেতিয়া হয়, যেতিয়া ইয়াৰ অব্যৱহাৰ কৰা হয়।
হয়, তুমি দৈনন্দিন জীৱনত সময়ৰ ব্যৱস্থাপনা কেনে হোৱা উচিত বুলি ভাবিছা নো?
মই প্ৰতিদিনে এটা সময়সূচী তৈয়াৰ কৰিবলৈ চেষ্টা কৰো, পৰা বিশ্ৰাম, ব্যায়াম আৰু আন কামৰ বাবে পৃথক সময় ৰাখোঁ।
হয়, হয়, সময়সূচী অনুসৰণ কৰিলে কি কি লাভ হয়? কিহৰ ওপৰত আমি জানিব পাৰো, তুমি অলপ বিষয়ে ক'ব পাৰিবা নেকি!
হয়, হয়, কম ৰ'বা। ইয়াৰ ফলত কামবোৰ সময়তে শেষ হয়। আগতে মানসিক চাপ কম হয় আৰু উৎপাদনশীলতা বৃদ্ধি পায়।
যেনেকৈ এতিয়া চাবা মহান ব্যক্তিয়েও সময়ৰ মূল্য বুজি পায়। যেনেকৈ মহাত্মা গান্ধী, ডক্টৰ এ পি জি আব্দুল কালাম, স্বামী বিবেকানন্দ আদিয়ে সময়ৰ সদ ব্যৱহাৰ কৰি জীৱনৰ সফলতা লাভ কৰিছে। এতিয়া চাবা আমিও এনেকুৱা কাম কৰিব লাগে য'ত আমি সময়ৰ সদ ব্যৱহাৰ কৰিব জানিব লাগে। তেনেকৈ কৃষকৰ জীৱনত সময়ৰ ভূমিকা কেনেকুৱা? তুমি অলপ ক'ব পাৰিবা নেকি?
অ, কম দিয়া। কৃষৰ বাবে সময় অতি গুৰুত্বপূৰ্ণ, বীজ সিঁচা, ধান ৰোপন, শস্য চপোৱা সকলো কাম সময়তে কৰিব লাগে। অলপ পলম হ'লে ক্ষতি হ'ব পাৰে।
হয়, হয়, যেনেকুৱা এতিয়া চাবা, যদি কৃষকসকলে কৃষকসকলে সময়ৰ মূল্য নুবুজি, সময়ত ধান নিসিঁচাই, খেতি নকৰে ই ফলত সিহঁতে খেতি তাৰ ফলত সিহঁতে খাদ্য উপাৰ্জন কৰিব নোৱাৰিব, খাদ্য খাব নোৱাৰি ব, সময়ৰ সৎ ব্যৱহাৰ কৰিব জানিব লাগে। ব্যৱসায়ী সকলৰ ক্ষেত্ৰত একে কথা নে না! তুমি জানা নে!
অ', বিশেষ চিকিৎসাৰ ক্ষেত্ৰত এক মিনিটৰ পলমো এজন ৰোগীৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে।
অ', নিশ্চয় ব্যৱসায় ব্যৱসায়ত সঠিক সময়ত সিদ্ধান্ত লোৱা উচিত। অতি প্ৰয়োজনীয়। সময় হেৰুৱালে লাভৰ সুযোগ হেৰুৱাব লগা হয়। ঠিক বিশেষকৈ চিকিৎসক ক্ষেত্ৰত এক মিনিটৰ পলমে পলেম পলম এজনো ৰোগীৰ জীৱনত প্ৰভাৱ পেলাব পাৰে যেনেকুৱা আমি সময়ত গৈ নাপালে এজন ৰোগীৰ মৃত্যু ঘটিব পাৰে, মৃ মৃত্যু ঘটিলে সময়ৰ অভাৱত আমি মৃত্যু ঘটাব লগা হয়, এজন ৰোগীৰ সেনেকুৱা বহুতো হেৰি আছে।
হয়। প্ৰথমে লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে, দ্বিতীয়তে সময়সূচী অনুসৰণ কৰিব লাগে, তৃতীয়তে অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব লাগে।
হয়, আৰু মোবাইল ফোনৰ ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ থাকিব লাগে। বহুতো প বহুতে পঢ়িলে বহি মোবাইল চালে আৰু কেতিয়া এক ঘন্টা পাৰ হৈ যায় গমেই নাপায় ঠিক এনেকৈ বহুতো শিশু আছে পঢ়ি থাকে পঢ়ি থাকে, সিহঁত গেম খেলি থাকে সিহঁত ৰ সময় কোন কোনটো হেৰিত গুচি যায় গ'মেই নাপায়, সময় পাৰ হৈ গুচি যায় যেনেকুৱা বহুতো এনেকুৱা হেৰিও আছে
একেবাৰে ঠিক কৈছা তুমি বহুতে পঢ়িবলৈ বহি মোবাইল চালে আৰু কেতিয়াও এক ঘন্টা পাৰ হৈ যায় গ'মেই নাপায় সিহঁতে।
এই কথাটো হয় বাৰু। অ', মা-মানুহে বহু মানুহে কয় যদি অলপ আগতে কামটো কৰা কৰিলোহেঁতেন। এই কথাটো সময় নষ্ট কৰা ন ফল আমি নাপালো হয়, সঠিক সময়ত কাম কৰিলে এনে অনুপাত নাথাকে সেইবাবেহে আমি সঠিক কামত সময়ত সঠিক কাম বোৰ কৰি সদ ব্যৱহাৰ কৰিব লাগে। তুমি এই বিষয়ে অলপ কবাচোন?
হয়। সময়ৰ অপৰিব্যৱহাৰ ফলত মানুহে নিজৰ লক্ষণ পূৰণ কৰিব নোৱাৰে, পিছত অনুতাপ কৰিবলগীয়া হয়। আৰু সেই কথা সময় নষ্ট কৰাৰ ফল সঠিক সময় কাম কৰিলে এক অনুপাত নাথাকে।
হয়, প্ৰতিদিনক প্ৰতিটো দিনত গুৰুত্ব দিব লাগে আমি সৰু সৰু মুহূৰ্ত বোৰ সৎব্ৱহাৰ কৰিব লাগে খালি সময়ত নতুবা কিবা শিকিব পাৰি। কিন্তু বহুতো এনেকুৱা শিশু আছে যোনে খালী সম-সময়ত একো নিশিকে।। এনেই মোবাইলটো চাই টাইম সময় কটোৱাই। ঘৰত বহি বিভিন্ন বিষয় শিকিব পাৰি ইয়াৰ কিন্তু বাবে ইয়াৰ বাবে আমন্ত্ৰণে প্ৰয়োজন। সময় কিয় জীৱনৰ সৈতে তুলনা কৰা হয়নো?
হয়। আহ, ঘৰত বহিয়ে বিভিন্ন বিষয় শিকিব পাৰি কিন্তু ইয়াৰ বাবে আন আনন্ত নিয়ন্তৰ প্ৰয়োজন সময় কিয় জীৱনৰ সতে তুলনা কৰা হয়। তুমি জানা নে?
হয়, হয় মই জানোঁ ৰ'বা অলপ সময়ে কাৰণ সময়ে জীৱন। আমাৰ জীৱনৰ প্ৰতিটো মুহুৰ্ত এ সময়েৰে গঠিত। সময় নষ্ট কৰা মানে জীৱনৰ এটা অংশ নষ্ট কৰা। বহুতো এনেকুৱা আমি এটা তুমি ধৰি লোৱা। আমি কেতিয়াবা কিবা আমাৰ কাম থাকি গলে যেনেকুৱা বাচন ধোৱা কাপোৰ ধোৱা আমি ভাবো যে এতিয়া নকৰো অলপ দেৰি কৰি কৰিম এনেকৈ আমাৰ তাৰ ফলত আমাৰ সময়বোৰ নষ্ট হয়। আৰু সেই সময়বোৰ আমি কেতিয়াও ঘূৰাই পাব নোৱাৰো। সময়ৰ মূল্য বুজা মানুহে কেনেকুৱা হয় তুমি অলপ কোৱাচোন।
হয়, সেই সময়ৰ মূল্যবুজা মানুহত তেওঁলোকে শৃংখলাবধ পৰিশ্ৰমী আ আত্মবিশ্বাসি আৰু সফল হয়। সমাজতো তেওঁলোকৰ সন্মান লাভ কৰিব পাৰে সেইকাৰণে আমি সময় মূল্য বজাই ৰাখিব লাগে।
হয়, হয় আৰু সময় অপচয় কৰা মানুহ তেওঁলোকৰ সাধাৰণতে নিজৰ লক্ষ্যৰ প্ৰতি আঁতৰি যায়। আৰু জীৱনত বহু সুযোগ হেৰুৱাই বহুতো এনেকুৱা শিশু আছে যোনে নিজে গেম খেলাত মুভি চোৱাত টাইম সময় কটোৱাই নিজৰ পঢ়া শুনাবোৰ বহুতো সময় সময়তটো নষ্ট কৰি পেলাই তাৰ ফলত সিহঁতে পি ভৱিষ্যতলৈ কেতিয়াও উজ্জ্বল হব নোৱাৰে সিহঁতৰ ভৱিষ্যয়ত কাৰণ সিহঁতে সময়বোৰ টাইমত সদ ব্যয়ৱহাৰ নকৰে সময়বোৰ সদব্যয়ৱহাৰ নকৰিলে বাবে সিহঁতৰ এটা উজ্জ্বল নহয়।
হয় ঠিকে কৈছা, আমি শিকিলো আমি শিকিলো যে সময়ৰ অমূল্যয় সম্পদ। ইয়াক অপচয় নকৰি ভাৱে ব ব্যৱহাৰ প্ৰতিজন মানুহৰ দায়িত্ব হয়নে?
নিশ্চয় সময়ৰ মূল্য বুজি চলিলে জীৱনত উন্নতি সফলতা আৰু সুখ লাভ কৰিব পাৰে সুখ লাভ কৰিব পাৰি। আজিৰ আলোচনাৰ পৰা আমি কি, কি শিকিলো?
হয়। সময়ৰ মূল্য বুজা মানে জীৱনৰ মূল্য বুজা হয়, সময় এটা একমাত্ৰ সম্পদ যাক ঘূৰাই নোৱাৰ ঘূৰাব নোৱাৰি আমি
গতিকে আমি যে ইয়াতে আজি শিকিলোঁ যে সময় অমূল্য সম্পদ। ইয়াক অপচয় নকৰি সঠিকভাৱে ব্যৱহাৰ কৰাটো প্ৰতিজন মানুহৰ দায়িত্ব ইয়াক আমি সময়ত সময়তে সঠিক ব্যৱহাৰ কৰাতো বহুত জৰুৰী হৈ পৰিছে।
হয়, হয় ঠিকে কৈছা তুমি। সময়ৰ আহ সময়ৰ অপৰিৱ মানে জীৱনৰ অপৰিব্যৱহাৰ ইয়াৰ ফলাফল বহুমুখী হয় তুমি জানা নে।
অ', নিশ্চয় সময়ৰ মূল্য বুজি চলিলে জীৱনটো আমাৰ উন্নতিও হ'ব। সময়ত আমি সৎ সময় আমি সদব্যৱহাৰ কৰিলে আমাৰ জীৱনত ভৱিষ্যৰ পিছলৈকে উজ্জ্বল হ'ব। সময়ক আমি সন্মান কৰিব লা কৰা মানে নিজৰ জীৱনক সন্মান কৰা আমি সময়ক সন্মান কৰিব লাগে তেতিয়াহে আমি ভৱিষ্যত জীৱন উজ্জ্বল ভৱিষ্যতত জীৱন আমাৰ উজ্জ্বল হ'ব।
হয় ঠিকেই কৈছা, সময়ৰ মূল্য বুজিয়ে আমি যিকোনো কাৰ্য বা সঠিক সময় নিৰ্ধাৰণ কৰিব পাৰো আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰাতো আমাৰ দৈনন্দিক জীৱনৰ শৃং খৰা বজাই ৰাখে
হয় একেবাৰে ঠিক কৈছা তুমি সময়ক সন্মান কৰা মানেই নিজৰ জীৱনক সন্মান কৰা ইয়াতে ইয়াত ধন্যবাদ আশা কৰিলো সময়ৰ মূল্য বুজি জীৱনটোত আগবাঢ়িব পাৰে মা সকলো লোকে আজি তোমাৰ লগত কথা পাতিলো ভাল লাগিলে
মই তোমাৰ লগত কথা পাতি বহুত ভাল লাগিলে ধন্যবাদ